মাত আহিছে।
আহিছে।
ঐ কি কৈ আছিলি তই?
কিবা কৈ আছিলোঁ।
এনে খবৰ লৈছোঁ খল
অ' মই তাক কৈছোঁ, তে এতিয়া কি কৰিবা বুলি সুধিছিলোঁ হা, মানে মুভিটো চব চা
অ'।
অ'।
এতিয়া সি ক'লে, চাও ছটা বজাতে ন' মুভিটো? ছো, তালৈকে কৈ থাকিম বুলি কৈ আছিলে।
আচ্ছা, বাৰে বাৰে কৈ থাকিলে থৰেই দিব? দিব পাৰে।
কি বা দিদিও পাৰে ইমাননো ক'ত ৰখাই থাকিব বাৰে-বাৰে কৈ থাকিলে ।
সেইটোয়ে আৰু সি ডাঙৰোটো হৈছে। টোৱেলভ পাছ কৰিছে যদি এতিয়া আৰু কি? এতিয়াও এনেকে ৰখাই থাকিলে চ ভাল
হাহা?
এ- এতিয়াতো সি টুৱেলভ পাছ কৰিছে ন' তহঁতৰ লগত? ছো, এতিয়া ডাঙৰ হৈছে কিমান? ছো, এতিয়া- এতিয়াও এনেকে মানে এনেকে ৰখাই থাকিলে ভাল থলি হয়।
সেইটোতো মই তাক মই তাক কিন্তু কি কয়? চাল্হা বুলি কৈ যে সেইটো দিছো।
অহ, কি?
মান তুমি ব মান মানা কৰিব গুচি যাবা
বাঃ, বাঃ বাঁ, ইমান ভাল চোলা দিছ' তই।
উম, ভালেটো হয় না?
মই চেলিউড দি আছো ইয়াৰ পৰা।
অ'।
পিচুতে পিচতকে বোলে, বাই চানস ভাবি ল', ঠিক আছে । এ বাৰে-বাৰে কৈ আছে মাকে নিদিলে । সেইকাৰণে সি বোলে ওলাই গ'ল । ওলোৱাৰ পিছত ঘৰত আহিলে বোলে । মাকে ঘৰত সোমাব নিদিলে, তেতিয়া? তই তোৰ ঘৰত থবি?
ইমান দিনো আৰু নেদিব? হাঁ- হাঁ- হাঁ।
মাৰিব তেতিতে। সি মাৰ- সি মানে ফুৰিব সি ফুৰিব । তাৰপিছত সি ফুৰি কিনে আহি কিনে ঘৰত মাৰ খাব । আকৌ ফুৰিব, আকৌ ঘৰত আহি মাৰ খাব।
অ পিছকে মাহঁতৰ ভাগৰ লাগি যাব।
বাঁ, ভাই তোক চেল্যুট কৰি আছোঁ ভাই । বাছ, বন্ধ কৰি দে। এনেকেও নহয় দে । মোৰ লগৰ এজনী এই প্ৰেৰণা, প্ৰেৰণা নহয় চাগে অ নাৰ প্ৰেৰণা হয় প্ৰেৰণা হয় এই ভাৱনাতে
অ' অ' তোৰ লগৰ ক
অ', চৰি । মই- মই ভাবিছিলোঁ আগতে প্ৰেৰণা কৈছে বুলি। পিছতকে মনত পৰিছে, নাই-নাই । এ মানে ক'লত কথা পাতোতে তেতিয়া । এ- ভাৱনাই কৈছিলে মানে। ছো, এই কি কয় ভাবনাই এ ভাৱনাই ভাৱন কথা পাতি আছিলো না তাইৰ লগত মানে ফুৰাৰ কথা এনেকে গতিকে মই কৈ আছিলো যে মোক ফুৰাও- অ- ফুৰিব ওলাবই নিদিয়ে । সেয়া আৰু ভাৱনাই কৈছে, মোকো নিদিয়ে। বাত মই আকৌ হেল্প কৰি থাকোঁ না, নিদিয়ে না । কি- কিন্তু মই কৈ কিনে গুচি-গুচি ওলাই যাওঁ মানে। মই ভাবিলোঁ হে সেইটো কেনেকে দিয়ে? মোকতো ওলাবই নিদিব। ত সেইটোৱে কৈ আছো যে তাই -তাই মানে কৈ এ নিদিলে বি তাই নিজে ওলাই যায়।
সেইটোৱেতো মজা। এনেকাই হব লাগে।
আহ, পিছতকে চব বন্ধ কৰি উ থে দিলে বোলে। ইয়াতে যাব নোৱাৰ', তাতে যাব নোৱাৰ'। কি?
ঘ ঘৰত পুৰাটাই কলেজ কলেজ ত যাব দিব কোনটো গুচি যাবি
অঁ কি হেনে পিছত বোলে কৈ দিলে বোলে কলেজো যাব নালাগে
ভালে না পৰিব নালাগে
পঢ়িব দিব কিন্তু তই কলে যাব নোৱাৰ সেইটো একজাম দিব যাব দিব
কি
একজাম দিব ওলাই যাবি নহলে
উম বা এক্সাম নিদিকে
দিলি ন তিনি চাৰি ঘণ্টা দেৰিকে
ৰা এনেকে যদি এনেকে কৰো তেতিয়ো যে সিহঁতে ষ্ট্ৰিক্ট হৈ যাব আৰু সেই সময়ততো সিহঁতে এক্সামৰ থাকিলেও এক্সমৰ
তো চা এনেও এনেও টো লাভ হোৱা নাই পোৱা নাই সেনেকা ওলালেই হ'ল ন কথাটোতো একেই হো ক'তো ওলাব নাপাইছা
ষ্ট্ৰিক ষ্ট্ৰিকট হ'ব বুলি তই ওলোৱা নাই ওলালে টো স্ত্ৰীক হব সেইৱেতো কথা
তই ঘ তই একবাৰ কৰিবিচোন তই তই কি় কৰিবি তোক তো দিয়েই
নিদিলোঁ গুচি যাও
এই তোক দিয়ে তই কিবা সোধো নে তই তই যেতিয়া তই প্লেন চেন বনাই শে কৰ সেই সময়ত যাই কিনে ক মই ইয়াত যাম হৈ গ'ল তই সেইটো নুহোধ যে যাও নে তই ডাইৰেক্ট কৈ দিও যাম বুলি
মোক মানা কৰিছিলে আগতে
আগত ত মানে কিমান
কিমান হ'ব ছেভেন এইট নাইন টেনই চাগে
উ চেভেন এইটত তোক ফুৰিব দিবই কিয় কিমানে ডাঙৰ হৈছিল যেতিয়া তোক ফুৰিব দিব
সেইটোৱে হলোঁ ওলাইছিলোঁ
অঁ চা নিজকে চা বিগৰা হোৱা
না আপুনি কৰিছেই মই কৰিছোহে
তোক একো নকৈ হ'লে পিছত তই কেনেকে ওলাই গ'লি মানে কি কলি?
উ'
না বুলি কলে মই কওঁ প্লেনটো বনাই দিলো এতিয়া কেনচেল কেনে কম কি বুলি কৈ কিনে যাম -যাম বুলি কওঁ দেখিছিল শুনিছোঁ। অ